হেল্ল'
হেল্ল'।
হেল্ল' শুনি আছাঁ নে?
শুনি আছোঁ। কোৱা।
অ' কি কৰি আছিলা!
এই এনেই অলপ পঢ়ি আছিলোঁ।
অ' কি পঢ়ি আছিলা!
উম, এনেই কিবাকিবি আৰু কিতাপ চাই আছিলোঁ? তুমি কি কৰি আছিলা!
ময়ো এনেই আছিলো। অলপ সময় পঢ়িলোঁ। এতিয়া বোলো তোমালৈ ফোনটো কৰো কিনো কৰি আছাঁ! খবৰ এটা লও।
আচ্ছা। জানাই আৰু সেই একেবিলাক কামেই পঢ়ি আছোঁ।
অ' তুমি কিবা পৰীক্ষাৰ কাৰণে পঢ়ি আছাঁ নে?
উম, মই অসম গভৰ্ণমেণ্টৰ পৰীক্ষাবিলাকৰ কাৰণে পঢ়ি আছোঁ।
উম। কি কি হৈছে পঢ়া এতিয়া বা?
পঢ়ালে হিষ্ট্ৰি হৈছে পলিটি হৈছে, জিঅ'গ্ৰাফী, ইকনমি এইবিলাকেই আৰু এইবিলাকৰ মাজতে পঢ়ি আছোঁ।
অৱ অৱ তাকেই তু।
আৰু নিউজ পেপাৰবিলাকতো আছেই।
উম।
তুমি কি পঢ়িছা পাছে?
মইও সেইয়ে। অসম গভমেন্টৰ পৰীক্ষা বিলাকৰ কাৰণেই চাই আছো আৰু।
উম উম, আচ্ছা। বেছিকে কি পৰীক্ষাৰ কাৰণে পঢ়ি আছা!
বেছিকে মানে ক'ব গলে, আহ এই এইবিলাকেই গ্ৰেড থ্ৰী। আক এপিএছি তাকে আৰু চাই আছো আৰু।
আচ্ছা মই আকৌ সেই বেছিকৈ এ পি এছ চিৰ কাৰণে পঢ়ি আছোঁ। এ পি এছ চি
অ, অ অ। অ পৰীক্ষা পালেহি আৰু ন?
অৱ পালেহি বেছি নাই আৰু দুমাহ এটা আছে।
উম উম। পঢ়া হৈছে নে নাই!
পঢ়া হোৱা নোহোৱাৰ মাজতে, আহ মানে চিলেবাছটো বহুত দীঘল হয়। সেইটো কাৰণে অলপ টাইম লগা হৈছে আৰু।
মাজে মাজে নিজৰ বেমাৰ আজাৰটোত সময়বিলাক গৈ আছে সেইটো কাৰণে সময়বিলাকৰ তাৰ মাজতে পঢ়ি আছোঁ আৰু কি হয় নাজানো পৰীক্ষা দিয়াৰ পিছতহে গম পাম।
উম। বুজিছোঁ।
তাৰপিছত তুমি এপিএ চিৰ কাৰণে ভালকে প্ৰিপেয়াৰ নকৰা কিয়!
ভালকে মানে মোৰ বিএটো কৰা আছিলে ন
হম
বি এডৰ পৰীক্ষাবিলাকৰ কাৰণেও চাইছোঁ টেট টেট হয় যে আমাৰ মানে মোৰ চব মিক্স হৈ যোৱা নিচিনা হল বুইছানে সেইটো কাৰণে অকমান ইফালেও সময় নিমিলে ইফালেও সময় নিমিলে নিজেই বুজি নাপাওঁ কি যে হবগে এনেকে
আচ্ছা অঁ তুমিতো বি এড কৰিছিলা ন কেইবছৰৰ ক'ৰ্ছ হয়
দুবছৰীয়া কৰ্চ হয়
আচ্ছা তাতে কি কি চাবজেক্ট থাকেনো
তাতে এডুকেশ্বনৰ চাবজেক্ট বিলাক থাকে মানে এইবিলাক আ টিচিং টিচিঙৰে আৰু মেইনলি
উম হুম
তাৰ পিছত এই যিটো টেট পৰীক্ষা হয় আমাৰ আৰু চি টেট পৰীক্ষাও হয় তাতো সেই টিচিঙৰ চাবজেক্ট বিলাক থাকে আকৌ লগতে ছ'চিয়েলৰ ছাবজেক্ট থাকে আৰু
এ তেনেকে আৰু অসমীয়া থাকে ইংৰাজীও থাকে চব চাবলগীয়া হয়
থাকি
উম অংকটো নাথাকে মানে অং অংকটো মানে আহ তুমি দুটাৰ মাজত ল'ব পৰা আৰু নিজে চুজ কৰি অং নহলে ছছিয়েল ইষ্টদী লৈছিলোঁ অংকত ইমান ভাল নহয় যে
হম তুমি মানে টিচিং কৰি ভাল পোৱা
ভাল পাওঁ আৰু সেইটো কাৰণে বি এডটো কৰিলো
উম হুম
তুমি পিছ
তাৰপিছত বি এড কৰিলে কেনেকুৱা স্কুলত পঢ়াব পাৰি
গভমেণ্ট স্কুলবিলাকত পঢ়াব পাৰি
উম হুম
আৰু প্ৰাইভেটতো পঢ়াব পাৰি দুইটাতে পঢ়াব পাৰি কিন্তু গভমেন্ট বিলাকত বেছি ভাল হয় আৰু সেই গভমেন্টৰ লগত পঢ়াবৰ কাৰণে টেট পৰীক্ষাটো পাছ কৰিব‌ লাগিব তেতিয়াহে পাৰিম।
আৰু তুমি কি পঢ়িছিলা নো
মইতো বিফাৰ্ম কৰিছিলোঁ
অ বি ফাৰ্মটো ফাৰ্মাচী হয় ন
হা হা ফাৰ্মাচী ৰিলেটেড হয় বেচেলাৰ ইন ফাৰ্মাচী
অ। তাত কেনেকুৱা কি থাকেনো মানে দুবছৰীয়া নে কি?
নাই নাই এইটো চাৰি বছৰীয়া হয়। ইয়াতে তোমাৰ মেইনলি মেডিচিনবিলাকৰ বিষয়ে পঢ়োৱা হয়।
অ।
ঔষধবিলাক কেনেকে বনায়। আমাৰ ঔষধ বনোৱাৰ ওপৰতে পোঢ়োৱা হয় আৰু গোটেইখিনি। কেনেকে বনায় কেনেকে খাব লাগে। সেইবিলাকেই থাকে আৰু ফাৰ্মা কগনচি। ড্ৰাগছ এটা মেৰি বডিত যোৱাৰ পিছত কি কৰে কেনেকৈ কাম কৰে। সেইবিলাকেই আৰু
বাকি তুমি সেইটো লাইনত উ নগৈ এতিয়া। উম অসম গভণমেণ্টৰ পৰীক্ষাৰ কাৰণেও।
চাকৰি কৰি আছিলো কিন্তু চাকৰিটো এৰি পেলাই। এতিয়া মই বতমান এ বি চি কাৰণে পঢ়ি আছো।
উম উম। ইষ্টটো মানে বেলেগত আছিলে আৰু ন।
উম ইণ্টাৰেষ্টটো অলপমান সলনি হৈছে।
উম। ঠিকে আছে লাগি থকাচোন।
উম তাকে চাওঁ কি হয়।
উম।
মোক অলপ কোৱাচোন এই এ পি এছ চিৰ পৰীক্ষাটো লৈ কেনেকুৱা কি থাকে মই ইমান। মানে পঢ়া মানে কি মই। এ এইবাৰ প্ৰথম দি চাম ভাবিছোঁ। যেতিয়া তেওঁ ওলাব আৰু মানে মই তেনেকে ইমান পঢ়া নাই। ভালকে ন ভালকে নাজানো আচলতে।
এইটো মানে একচুৱেলি কি হয় আছাম পাব্লিক ছাৰ্ভিচ কমিচনে কণ্ডাক্ট কৰে।
তাতে চি চি ই বুলি এটা একজাম হয়। ফুল ফৰ্মটো হ'ল কম্বাইনড কম্পিটিটিভ এক্জামমিনেশ্যন ইয়াতে মানে। তোমাৰ এ চি এ চ ক আছাম চিভিল চাৰ্ভিচ, অসম পুলিচ চাৰ্ভিচ। টেক্স ইনসপেক্টৰ, এক্সেচ ইনসপেক্টৰ এইবিলাকৰ কাৰণে যিবিলাক। অ চাকৰি খালী ওলায়, তাৰ কাৰণে ৰিক্ৰুইটমেণ্টৰ কাৰণে এই এই এক্সামটো কণ্ডাক্ট কৰা হয়।
ইয়াতে এক্জামটো তোমাৰ। তিনিটা মানে বেলেগ বেলেগ ভাগত পাতে প্ৰথম ভাগটো হ'ল প্ৰিলিমছ। সেইটো স্ক্ৰীণিং টেষ্ট হয় সেইটোৰ পৰা। চাৰিশ মাৰ্কৰ কুৱেশ্যন আহে দুখন দুখন কুৱেশ্যন পেপাৰ থাকে। এখন পেপাৰো কোৱা হয় জি এছ ওৱান মানে জেনেৰেল ষ্টাডিজ ওৱান। আৰু এখনক কোৱা হয় জি এছ পেপাৰ টু। সেইখন জেনেৰেল ষ্টাডিজ পেপাৰ টু বা চি ছেট বুলিও জনা যায়। দুইখৰে মাৰ্কছ হ'ল টু হাণ্ড্ৰেড কিন্তু জি এছ ওৱানখন মেৰিট বেচিছত পাছিং মাৰ্কটো ওলায়। আৰু যিখন জি এছ টু পেপাৰ হয় তা থাৰটি থ্ৰী পাৰ্চেণ্ট মাৰ্কছ পালে মানে তেত্ৰিছ শতাংশ মাৰ্কছ পালে তুমি পাছ হৈ যাবা। আৰু ইয়াতে আকৌ অসমৰ ৰিলেটেড কুৱেশ্যনো আহে ত্ৰিশৰ পৰা পঁয়ত্ৰিশ শতাংশ। গতিকে দুইখন পেপাৰতে জি এছ ওৱানৰ তুমি আহ পলিটি হওক হিষ্ট্ৰী হওক, অসমৰ বিষয়ে হওক বা দৈনন্দিন আম আমাৰ যিবিলাক চলি আছে আমি যাক কওঁ কাৰেণ্ট এফেয়াৰ্চ, কাৰেণ্ট এফেয়াৰ্চ হওক এইবিলাকৰ ওপৰত পঢ়ি লৈ পেলাই তুমি জি এছ ওৱানখন দিব লাগিব। আৰু জি এছ টু পেপাৰ হিন্দী তোমাৰ অংক ৰিজইনিং, ইংলিছ আৰু তোমাৰ জেনেৰেল মানে মানসিক যিটো ক্ষমতা তাৰ ওপৰত পৰীক্ষাটো পাতা হয় জি এছ টু খন। ত' এইকেইটা পাছ এই দুখন পেপাৰত যেতিয়া তুমি পাছ কৰিবা। তেতিয়া তুমি এটা ছেকেণ্ড ফেজলৈ পাছ হৈ যাবা, সেই ফেজটোক কোৱা হয় মেইনছ। প্ৰথম ফেজটো আছিলে তোমাৰ টিক মাৰিব লাগে এম চি কিউ বেচ হয়। চাৰিটা কুৱেশ্যন অপচন থাকিব তাৰে তুমি এটা টিক কৰিব লাগিব, চেকেণ্ড যিখন পেপাৰ হয় সেইখন মেইনছৰ পেপাৰ হয় তাতে ছখন পেপাৰ থাকে। পোন্ধৰশ নম্বৰৰ পেপাৰ হ'ব। ছখন পেপাৰ মিলাই লৈকিনি, তাতে ৰচনাৰ পেপাৰ এখন থাকিব। তাৰপিছত জি এছ ওৱানৰ পৰা জি এছ ফ'ৰলৈকে এখন পেপাৰ থাকিব আৰু জি এছ ফাইভ এখন পেপাৰ থাকিব সেইখন অসমৰ ওপৰত কুৱেশ্যন আহিব। জি এছ ওৱান খনত মেইনলি কুৱেশচন আহে হিষ্ট্ৰ্ৰী, ছ'চাইটি, জিঅ'গ্ৰাফীৰ। জি এছ টুখনত আহিব পলিটি গভাৰ্নেন্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। আৰু জি এছ থ্ৰীত আহিব ইকনমি, আহ ছাইঞ্চ আৰু এনভাইৰমেণ্ট। জি এছ ফ'ৰ পেপাৰখন কমপ্লিটলি তোমাৰ বেচড হয় ইথিক্সৰ ওপৰত। এখন পেপাৰ মানে ইথিক্স বহুত ইম্পৰ্টেন্ট চাবজেক্ট কাৰণ তুমি এজন যদি আহ সমাজ সেৱক হোৱা
উম।
নহ'লে তোমাৰ ইথিক্স টো তোমাৰ বহুত ইম্পৰ্টেণ্ট ন সেইটো কাৰণে এখন পেপাৰ মানে ইথিক্সৰ কাৰণেই আছে, আৰু ছয় নম্বৰৰ যিখন পেপাৰ থাকিব সেইখননৰ অকল অসমৰ কুৱেশ্যন আহিব অসমৰ ৰিলেটেড কুৱেশ্যন আহিব।
আৰু তাৰপিছত আহি যায় ইণ্টাৰভিউ, ইণ্টাৰভিউত আকৌ
উম।
দুশ পঁয়সত্তৰ মাৰ্কৰ একজাম হয়। ত' সেই দুশ পয়সত্তৰ মাৰ্কৰ ভিতৰত তুমি কিমান পাই আছা, তাৰ ওপৰত মানে তোমাৰ চাকৰি পোৱা নোপোৱাতটো ডিচিশ্যনটো আহি যায় আৰু। গতিকে দিব পাৰা গোটেইখিনি ভালকে পঢ়ি শুনি।
উম। পৰীক্ষাটো বৰ দীঘলীয়া বেচিছত হয় ন।
হয় পৰীক্ষাটো অকণমান দীঘলীয়া হয়।
ঊম।
মানসিক কষ্ট অলপ থাকে। যদিও পিছলৈ ফলাফলটো যথেষ্ট ভাল পোৱা যায় কষ্ট কৰিলে।
থেংক ইউ। কিবা। ঠিক আছে মই। কাম এটা কৰিব লাগিব মই তাতে যাওঁ। কৰিবলে তোমাৰ লগত কথা পাতি ভাল লাগিল বহুত দিনৰ মুৰত পাতিছোঁ।
তেনেহ'লে আজিয়েচঊএতিয়া ফোনটো ৰাখি। কাৰেণ্ট এফেয়াৰ্চ বিশেষকৈ বাতৰি কাকতখন উলিয়াই পঢ়া আৰম্ভ কৰা।
দিয়া ঠিক আছে মই চাওঁগে বাৰু তুমিও পঢ়া এতিয়া ময়ো ৰাখি। ৰাখো দেই ফোনটো।
দিয়া ৰাখা।
উম।